অ' কোৱা। মই যে আছোঁ দেই এনেই। তুমি?
মইহে এনেই আছোঁ।
অ', অ' বাকী ঘৰতে নে?
ঘৰতে ঘৰতে।
অ', অ'।
তুমি পিছে?
ময়ো ঘৰতে আছোঁ দেই।
কি কৰিলা আজিৰ দিনটো?
আজিৰ দিনটো তোমাৰ কি কৰিম আৰু টাউনফালে গলোঁ অলপমান। বজাৰ কৰিলোঁগে।
অ' কি কি ললানো?
জাৰ মানে তোমাৰ এনে কাপোৰৰ বজাৰে কৰিলোঁ আৰু।
কাপোৰ বজাই, অকলে গৈছিলানে?
উম, অকলে মোৰ লগৰজনী গৈছিলে লগত।
অ', অ'।
জনী মই গৈছিলোঁ, তাৰপিছত আহিলোঁ আৰু এতিয়া ঘৰত এনেই আৰু।
উম, উম বহি আছা আৰু ন এনেই আৰু এনে আছো আজি দিনটো গৰমত হা
তাকেই ইমান গৰম।
ওপৰলৈ আহিছো।
আহ।
বহি লৈছোহি।
আহ গৰমত ন অ', তাকেই। আৰু বাকী কোৱা।
কোৱাহ খালো ভাত মানে আজি ভাত খোৱা নহ'লে। দুপৰীয়া ইমান গৰম পৰিছে।
হয় বাৰু গৰমত ভাত খাবলৈ মন নাযায় নহয় ন।
উম।
তাকে।
তুমি পিছা খালা নাই।
মই যে খালো দেই।
অহ, খালা কিহে খালা চব্জি।
মাংস আনিছিলে মাংস দাইল তেনেকে খালো আৰু।
অ', অ',।
অহ। ঘৰত উম আলহী মাহত আছে এনে।
অ', অ'।
উম ঘৰত আৰু আলহী এজন আহিছিলে মানে আজি উম। আলহী জন আহিছে।
অ', অ', তোমালোকৰ নিজৰ নে নিজৰ কোনোবা?
আহ নিজৰে আৰু অহ।
উম, উম। তাকে সেই গৰমৰ পৰা কতো থাকিবলৈ ঠাই পোৱানাই চোন।
ক'ত যাওঁ কি কৰো লাগি থাকে ন।
সঁচা কে আকৌ।
তাৰপিছতে আৰু এতিয়া কোন কোন আছা ঘৰত
এতিয়া মই তোৰ দাদাহঁতৰ ঘৰত আছো।
অহ।
দাদাই লৰা দুটা আছে তাৰপিছত মই আছো আকৌ দৰাই আৰু খুুৰী।
অ', আচ্ছা।
উম।
তাৰপিছতে মই মা আছে ভাইটি
উম, আহ, আহ, আহ।
তাৰপাছতে আৰু উম কোৱা
তুমি হেৰি কি কৰিলা ডিগ্ৰী কমপ্লিট হল ন তোমাৰ
মোৰ ডিগ্ৰী মানে তোমাৰ থাৰ্ড চেমিষ্টাৰলৈ গ'লোঁ তাৰপিছত তোমাৰ নাৰ্ছিঙত লগালো এতিয়া নাৰ্ছিং কৰি আছোঁ।
অ', নাৰ্ছিং কৰি আছা ক'ত কৰি আছা, ক'ত কৰি আছা?
মই চাবুৱা।
অ', মোৰ ডিগ্ৰী কমপ্লিট হ'ল।
অ', হৈ গ'ল ন অ', আচ্ছা ক'ত পঢ়িছিলা?
মই শদিয়া কলেজত পঢ়িছিলো মোৰ শদিয়াৰ হে।
অ', তুমি শদিয়াৰ নেকি?
অ',।
অ।
উম, তুমি ঘৰ পাইছা নাই অ সদিয়া ঘৰ-
অ', দিয়াত মই যোৱা নাই দেই।
অ', নাই যোৱ নি?
অ নাই যোৱা, তাত মোৰ ঘৰৰ মানুহ আছে বাৰু কিন্তু যোৱাহে হোৱা নাই যাম যাম বুলি ভাবি থাকো কিন্তু যোৱা- নাই নহয়।
আহ, কোনবা আছে তোমালোকৰ এতিয়া-
আমাৰ খুৰী বায়েকজনী আছে তালে বিয়া হৈছে- অ। ত মাতি থাকে আৰু এতিয়া যাবলে টাইমো নিমিলে তোমাৰ।
আহ হয় নি। অ ৰ'বাচোন দে ফোন কল এটা আহিছে ৰিচিভ কৰি ল-
আহ।
অ হেল্ল' এই ফোন কল এটা আহিছিলে- কথা পাতি লৈছিলো উম উম। ঘৰ যে অলপ দিনৰ আগত গৈ আহিছোঁহে পাই। এতিয়া কাইলৈ। যোৱা প্লেনিং এটা আছে খুৰীহঁতে যাম বুলি কৈছে ঘৰলৈ তেতিয়া ময়ো লাগি যাম আৰু-
অ',
হোৱাই নাই যাম আৰু- ঘৰনো কত নো যাব মন নাযায় ন।
আহ।
যাম আৰু
অ ', এনে তোমালোকৰ ঘৰত
মোৰ ঘৰত মা, দেউতা, আৰু ময়ে আছোঁ আৰু
অ',
আমি তিনটাই আছো, আৰু আছিল ধোকালে আৰু
অ', অ',
এতিয়া মানে ফুৰি গল ফুৰিব আহিলা ন হয়, হয়, তাকে তাকে হ'লেই মোৰ ফেব্ৰুৱাৰীতে অহা, মই কম্পিউটাৰ ক্লাছো ইয়াতে কৰি লৈছোঁ লগাইছোঁ আৰু উ, চনাইৰামত
আচ্ছা, ময় চেনেমাতে কৰিছিলো
অ', তোমাৰ শেষ হ'ল ন মই এই শেষ কৰি পিননেহে লগালোঁ আৰু
অ', হেৰি কোনটো কৰিছিলা?
মোৰ ডিচিয়েহে হ'ল
অ মই ডিছেই লৈছিলো বাৰু
অ', অ', দিছে লৈছিলা উম, অ', ৱান ইয়েৰোৱে ভাল বুলি কোৱা শুনিছো বাৰু আৰু শুনিছোঁ চেনাইৰামৰ চাৰ্টিফিকেট ভাল বুলি কোৱা শুনো
তাৰখন ভাল হয় অ', বহুতে ক'ব গ'ল তাতে শিকে
অ', হয় হয়
অহ,
তাকে, তুমি এতিয়া চাবুৱাত ন' এতিয়া ঘৰ তোমাৰ ক'ত?
ঘৰ থাৰ্মেল গেট।
অ'। এই হেৰিহঁতৰ মানে কি কয় বোলে জানমণিহঁতৰ হেফাল দিয়ে নি?
জানমণি তাৰ এফালে মানে কিন্তু জানমণি ত' চাইডটো বেলেগ পৰে আমাৰো বেলেগ পৰে আৰু উম।
হয় ন', অ', অ' পাওঁ, কালি কথা পতা হৈছিলে তাই লগত।
অ'।
অ' একেলগত থাকা অ' মানে লগত হবদে অহা যোৱাৰ আগত কিবা কৰা নি বাৰু? অ', অ', অ' অহা যোৱা লগতে কৰোঁ আৰু। ভালে হৈছে দিয়া তোমালোকে ওচৰতে আছা, অহা যোৱা কৰিবলৈ লগৰ এজনী হৈছে ন'?
অ'।
উম।
তাই মই মানে য'ত গ'লেও মানে লগতে যাওঁ আৰু।
ভালে হৈছে।
অ'।
নাৰ্ছিং কৰ্চটো তোমাৰ কিমান দিন হ'ল যে?
এতিয়া মোৰ ছিক্স মান্থ হ'ল।
অ'। কেনেকুৱা লাগিছে?
অ' ভালেই লাগিছে আৰু।
আমনি লাগে কেতিয়াবা। লাগিব আৰু। অহা যোৱা কৰি থাকিব আমনি লাগে। উম, উম।
তোমাৰ এতা বাকী আছেই, বাকী পিছৰ কেইদিন প্ৰেক্টিকেল কৰিবলৈ আছেই।
হয়, হয়।
ডেইলি যাব লাগেনে? নহয় জানো।
উম।
আমাৰ মনে ডেইলিযাব লাগে কিন্তু মাজতে দিনটো নাযাওঁ আৰু। অ', অ' হয় ন'?
অ'।
মাজতে নোযোৱা আৰু ন'?
হু, তুমি এতিয়া কম্পিউটাৰ শিকি আছা আৰু কিবা কৰিবা নেকি?
অ' মই তাকেই কম্পিটিটিভ এক্সামবোৰ দি থাকিম।
অ'।
তৰ এটা এ-এণ্ট্ৰেঞ্চ দিম বুলি ভাবি ৰাখিছোঁ এতিয়া এখোন কিতাপে চোৱা নাই। নাই যি হলেও হ'ব। হ'ব, এবাৰ বেয়া হ'লে হাৰি যাবলৈ নাই আকৌ এবাৰ দিম। তাকে দি থাকিব লাগে। উ, উ। চেষ্টা কৰি থাকিম।
অ'।
প্ৰতিটো এক্সামেই দিম। এবাৰ ফেইল কৰিলে যে মানে নিদিম বা তেনেকুৱা নহয় আৰু বাৰ, ফেল কৰিলে হতাশাত ভুগিবলৈ নাই। আকৌ এবাৰ দিম। এইবোৰ এবাৰ হেৰি কৰিলে মানে দি থাকিব লাগে বাৰু অ' এবাৰ বেয়া হ'ল বুলিয়ে যে আকৌ মানে বেয়া হ'ব কিবা কথা নাইতো, আকৌ এবাৰ চেষ্টা কৰিম আৰু। অ' সেইটো কাৰণে আৰু। মানে লাগি থাকিব লাগে। উ, লাগি থাকিম। খিনিয়ে ভাবোঁ আৰু।
অ'।
তুমি পিছে?
মই এতিয়া নাৰ্ছিং কৰ্চটো কৰি লৈছো আৰু এইটোতে আৰু।
অ', অ'। কৰি কিনে আৰু চাওঁ কি হয়। অ', অ'। নাৰ্চ হ'বা ন? নাৰ্চ হ হ'বই লাগিব আৰু।
তাকেহে উ, খেতি কৰিছেন লগাইছেনে তোমালোকৰ?
কি কৈছা?
খেতি লগাই নাই তোমালোকৰ?
খেতি অ', খেতি হয় দেই।
অ', অ', যোৱা নে পথাৰলৈ? পথাৰলৈ তেনেকে যোৱা নহয় দেই। মাঁ হেতি যায় আৰু। অ', অ'। মাঁহতে যায় ন। আমাৰ হয়, হয়। আমাৰো কৰোঁ। উ। হয়, হয় আমাৰ শদিয়াত হয়ে। যাওঁ, যাওঁ। মানে শদিয়াৰ জেগাতো ধুনীয়া বুলি কয় আৰু। ওলাবা ওলাবা দেই কেতিয়াবা। অ', নিবা এদিনকে। উম, শদিয়া ওলাবা। ফুৰি আহিবাগে।
অ', লগ ধৰিবা তুমি।
অ', অ', লগ ধৰিম। উ। চাই আহিবাগে গৈছা নাই এনেইতো, এনেইতো নাই যোৱা ন! উহু, নাই যোৱা দেই। অ', যাবা, ঠিক তেনেকুৱাই হয়, আমাৰ যেনে কে মানে আমি ফুৰি পোৱা নাই এতিয়া ধৰা তোমালোকৰ কোনোবা কোনোবা ঠাইত আমি ইয়াতো ফুৰি পোৱা নাই, ঠিক তেনে কে তোমালোকৰও তেনেকুৱা হয় আৰু শদিয়াখনলৈ যোৱা নহয় হয় নহয়? অ', তাকে। উ। এনেকুৱা হয়ে। এনে তোমালোকৰ শদিয়া কোনখিনিত ঘৰটো? শদিয়া আমাৰ পাটিদৈ নগাঁও বুলি কয়।
অ'।
সেইখিনিতে আছে আৰু। কলেই হ'ল আৰু তোমালোকে আৰু। বাছত উঠি দিবা, যদি মই তাত থাকোগে উঠি দিবা আৰু। পাটদৈ নগাওঁ বুলি ক'বা, বাছত একদম নামিবা আৰু গলি ৰাস্তা দেখিবা মই ৰখি থাকিম। যাওঁ কলে মানে। উ, ঠিক আছে বাৰু, উ, ফন কৰিম গ'লে। উ, উ। ফোন কৰিবা আৰু। যাবা আৰু। অ' মানুহে চব জেগা ফুৰিব লাগ ন? হয়, হয়।
উ।
এই বয়সতে ফুৰি ল'ব লাগে আৰু। তাকেই, এতিয়া এতিয়া মানে ফুৰা দিনে আৰু অ'। এতিয়া নুফুৰিলে কেতিয়া ফুৰিবা? উ। তাকে। সেয়েহে আৰু। ফুৰি ল'বা, ফুৰি ল'বা। ময়ো অলপ ওলাম। এতিয়া, অ', ফুৰিব লাগে।
হয়।
নাই প্লেনিং বনোৱাই নাই, গৰমৰ কাৰণে।
আহ',
কাইলৈহে ঘৰলৈ যাম বুলি ভাবিছোঁ, এতিয়া গৰমৰ কাৰণে যাব পাৰোঁনে নোৱাৰোঁনে। গেৰেণ্টি দিব পৰা নাই।
অ',
বৰ ৰদ দিছে অ', উম, তাকেহে, বতাহ এক জাকো নাই অ, নাই মৰা।
অ', অহ, ঠিক আছে নহ'লে ন?